অ আহ
অহ কোৱা
অ অ কি কৰি আছিলা ভাইটিৰ লগত খেলি আছিলা নি?
অ
অ অহ কি খেলি আছিলা?
এ এনে আৰু বাহিৰ লগত উৎপাত কৰি থাকে একদম
কিমান কি কেই বছৰ হৈছে তাৰ?
তাই দুবছৰ হৈ গৈছে দেই।
দুবছৰ হৈ গ'ল ন তিনি বছৰ নাই হোৱা?
তিন বছৰ নাই হ অ
অ অ তেনেহলে একেটাই আৰু এইটো উৎপাত কৰা বয়সেই।
অ
অ অ সি এ কি বুলি কয় মাত ফুটিছে নে ভালকে।
মাত ন পুৰা একদম।
অহ।
বহুত উৎপাত কৰে মাতো ফুটিছে তাৰ বহুত খিনিয়ে ফুটিলে এতিয়ালৈকে। আজি অ গৈছে। আছিলো
অ অ অহা যোৱা ভাড়া এনেই কিমান হয়গৈ তোমাৰ দুইটা মিলাই
অহা যোৱা মুঠতে- মুঠতে তোমাৰ এদিনত এশ ওপৰত যায় আৰু।
অ অ অ অ অ ভাড়া এনে চাবোৱালে তোমালোকৰ মানে চাবোৱা বুলি নহয় তোমালোকৰ সে ইনিটিউটলে
অ হেৰি মানে তোমাৰ ইয়াৰ পৰা তোমাৰ বাছ ষ্টেণ্ড লাগে অটত যাওঁ আকৌ তোমাৰ বাছ ষ্টেণ্ড বা তাৰ একে চাবোৱালৈ লগে মানে মেইন টাউনলৈকে তাত বাছত তাতে নামি দিওঁ তাৰ পৰা খোজকাঢ়ি যাওঁ আৰু এইডোখৰ বেছিডোখৰ নহয় মানে
অ অ তুমি কেইটা বজাত লোৱা ৰাতিপুৱা
মোৰ তোমাৰ হেৰি কেতিয়াবা তোমাৰ মানে কি হ'ল দহটা পৰা থাকে কেতিয়াবা তোমাৰ বাৰটা পৰা থাকে দহটাৰ পৰা থাকিলে উম দহটাৰ পৰা থাকিল থাকিলে মই তোমাৰ হেৰি এইটো নটা বজাত ওলাই যাওঁ আৰু।
অ অ বাছ ষ্টেণ্ডতে উঠা নে? অ থাৰ্মেলৰ পৰা বাছ লৈকে থৈ আহেগে ন তোমাক মামা এনে খোজকাঢ়ি যোৱা?
মানে আমাৰ ভিতৰ দখৰ এইদখৰ কেতিয়াবা মামাৰ লগত যাওঁ। কেতিয়াবা খোজকাঢ়ি যাওঁ। তাৰপিছত তাৰ পৰা মানে থাৰ্মেলৰ পৰা তোমাৰ অটত যাওঁ। তাৰ পৰা বাছ ষ্টেণ্ডৰ পৰা তোমাৰ বাছত যাও।
অ অ তোমাৰ তেনেহ'লে ঢেৰ গাড়ী বদলাব লগা হয়।
অঁ নক'বা আৰু।
বাছ ষ্টেণ্ডলে ফাৰ্ষ্ট ফাৰ্ট টুক টুকি নহ'লে অটত তাৰপিছত আকৌ তাৰপৰা আকৌ বাছ ষ্টেণ্ডৰ পৰা বাছত উঠা হয়। আকৌ মানে বাছ ষ্টেণ্ডৰ পৰা আকৌ উঠি যোৱা মানে ভাগৰ লাগি যায়গে আৰু চাগে বহুত। পিছে ৰুমত থা ৰুমত থাকিছিলা ৰুমটো পিছে কি হ'ল বাৰু?
ৰুমত এতিয়া মানে কি হ'ল অহা যোৱা কৰিছোঁ আৰু। দুদিনমান উম আৰু বেছ ৰুমত তোমাৰ চাৰি মাহমান থাকিলো দেই।
অ অ ৰুমটো কোনডোখৰত আছিলে চাবোৱা মেইন টাউনতে নে তোমালোকৰ ইনষ্টিটিউটৰ ওচৰত?
উ মেইন টাউনৰ পৰা অলপমান সোমাই যাব লাগে।
অ অ তোমালোক সেইডোখৰ কি বুলি কয় যে ইনষ্টিটিউট খন ওচৰত আছে যে?
আমাৰ ইনষ্টিতিউত হেৰি জেগাটো নে নে তোমাৰ স হেৰিখন সুধিছা।
জেগাটো -জেগাটো।
জেগাত তোমাৰ এনে চাবোৱা- চাবুৱাই পৰে আৰু চাবুৱা মেইন টাউনৰ ওচৰতে আৰু সেনেকে মানে বেছি ভিতৰতো নহয় আৰু ৰেল আলিৰ তোমাৰ অলপমান সোমাই আহি আহিব লাগে।
অ অ অ তেনে ৰুমটো কেনেকুৱা আছে তোমাৰ মানে বুলি ক ডাঙৰ আচন টাইপ সেনোনে অলপ মানে লাইন ৰুম
উম আ লাইন কে আছিলে আসাম টাইপৰ নহয় উম মানে লাইনকে আছিলে আৰু বেলেগ ৰুমো আছিলে লগতে।
অ অ অ অকলে থাকিছিলা।
না আৰু লগৰ এজনী আছিলে লগৰ জনী তাই এতয়া ঘৰত আছেগে
অ তাই কৰ হয়।
তাই আছিলে টেঙা খাটৰ
টেঙাখাত ডিব্ৰুগড়
অ তোমাৰ ডিব্ৰুগড় নপৰে উম মানে ডিব্ৰুগড় যোৱা ৰাস্তাত বেলেগ এ টেঙা -টেঙা খাটৰ ৰাস্তাটো অ উম।
অ
টেঙা খাৰ তোমাৰ মাটি এ খানা পৰে হিঁতৰ ঘৰৰ
অ অ অ অ অ পিছে তোমাৰ কিনকেই বছৰ হ'ল আজি- কৰ্চটো কৰি থকা।
ছমাহ মানেই হ'বলৈ হ'ল এতিয়া
ছমাহ মানে হ'বলে হ'ল ন আৰু মাজৰ সময় মানে কলেজৰ পৰা ওলাই পিনে বাকী খিনি কি কৰিলা তুমি পিছে।
অঁ কলেজৰ মানে তাত পঢ়ি আছিলোঁ যে মই।
অ অ।
কম্পিউটাৰ শিকিলো কম্পিউটাৰ শিকি কিনি এতিয়া ইয়াত লগালো ক ইয়াত
অ অ অ অ অ অ তোমাৰ ক'ৰ্চটো নাম কি আছিলে পিছে কম্পিউটাৰৰ
ডিচি এ
ডি চি এ শিকিছিলা ন অ অ চাৰ্টিফিকট উলিয়ালা।
অ উলিয়ালো লালো।
অ অ অ মই বৰ্তমান শিকি আছোঁ বাৰু মোক মই পি জি ডি চি এটো কৰিছোঁ। উ
অ ক'ত শিকিছা
মই হৈছে চেনাইমৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰত
অঁ ময়ো তাতে শিকিছিলোঁ
অ অ অ তুমি এ কি মানে কোন চনৰ মানে কোন চনৰ লোৱা।
মই তোমাৰ যোৱা বছৰত ওলোৱা তাত
যোৱা বছৰ ওলোৱা ন
উম
অ অ পিছে ভাল লাগিলে সেই কম্পিউটাৰ কৰি পিনে।
অ ভালেই লাগিলে।
অ অ কি কি শিকিছিলা তুমি বাৰু?
তাত তোমাৰ ফটো উলাবোৰ শিকাইছিলে তাৰপিছতে আৰু সেইবোৰ শিকাইছিলে।
অঁ
উম আৰু তোমাৰ এইটো কি আছিলে ৰবা দেই মনতে পাহৰি গৈছো নহয়।
উম
উম মানে বহুত খিনি শিকালে আৰু, এতিয়া দিন হ'ল যে পাহৰি গৈছ। চবাই।
অ অ।
উম।
তাৰ পৰা উম। আমাৰ বেচিক্স বুলি কোৱাখিনি বৰ্ড। এক্সেল তাৰপা।
উম আমাক উম উম এক্সেল মাইক্ৰচফ্ট শিকাই আছিল।
অ অ এক্সেছ তাৰপিছত পাৱাৰ পইণ্টাৰ যি পৰীক্ষা আছিলে তাৰপিছত আমাৰ। এতিয়া এইচ টি এম এল প্ৰগ্ৰামিং খিনি শিকাম বুলি কৈছে।
উ।
তাৰপিছত আকৌ, তেনেকেই আৰু এতিয়া। হয়। অঁ আজি পৰীক্ষা লৈছিলে আজি দিলোঁ আৰু ভালে ভালে গ'ল। অ আজি অ ভালে ভালে গ'ল পাৰি। কৰিলেও যিখিনি কৰিব দিছিলে খালী অকণমান কিছুমান এটা দুটা বস্তু। আহ এটা দৰে অকল সৰু সুৰা বস্তু কিছুমান নোলালেগে আৰু লাষ্টত চেষ্টা কৰিলো বহুত কিন্তু। সময় গ'লগে তাৰিছত লৈ ল'লে।
অঁ।
অ তাৰ পৰা আকৌ। উ। তাকে তোমাৰ লাষ্টৰ য যিদিনা পৰীক্ষা আছিলে প্ৰেক্টিকেলৰ সেইদিনা ভালকে গ'ল।
উম ভালকে গলে।
অ অ অ।
তোমালোকৰ এনেই এতিয়া মেম পৰিছিলে ছাৰ পৰিছিলে।
অ আমাৰ হে। চুমা মেমে শিকাই আছে চুমা মেমে লৈছিলে আজি।
চমা মেম ন উম পাইছিলো পাইছিলো উম উম চিনি পাওঁ।
অ অ অ তোমালোকৰ চুমা মেমে শিকাইছে।
চুমামে শিকাইছিলে অ মানে গোটেইখিনি নহয় আৰু তোমাৰ। বেলেগ আৰুজনী মেম আছিলে এ ছাৰ আছিলে চচমা মিলাকাকে ছাৰটো যে।
অ।
আহে চাৰজন উম এতিয়া এতিয়াও আহে নে ক'ব নোৱাৰিছো কিন্তু। চাৰওজনী শিকাই আছিলে প্ৰথম প্ৰথম।
অঁ অ তোমাৰ বেচিকখিনি ছাৰজনে শিকাইছিলে।
আহ অ।
অ অ অ জানো এতিয়া তেনেহ'লে বেচিক চিনি আমাৰ চুমাইুমে শিকাইছে।
অ আকৌ পাছত শিকাব চাগে।
সময় সময় সময়টো মতে কথা নেকি? এই তিনিটা বজা খিনি চমাৰমে শিকায় নেকি।
তুমি এতিয়া মৰ্ণিং মানে লোৱা নাই মানে পাছডালৈ চা।
অ মই আজ পেল লছিলো তুমি ৰাতিপুৱা লৈছিলা।
উম উম কেতিয়াবা থাকে আৰু পাচ জুলাই টাইমতটো।
অ মানে কেতিয়াবা যদি নহয় তেতিয়া মিলাই দিয়ে আৰু।
উম।
অ তাকে মোৰ মেইন টাইম মানে টাইমটো। তিনটাৰ পৰা চাৰিটা বজালৈকে সেইটো সেইটো টাইমত চুমাৰমে আহে অকল।
অ আমি নে মৰ্ণিং গৈছিলো মৰ্ণিঙে ভাল লাগিছিলে মানে।
অ তাকে মৰ্ণিং আকৌ মোৰ সেই কলেজৰ ক্লাছ থাকে যে।
অঁ অঁ।
সেইটো কাৰণেই মৰ্নিং টো মই এই ফালে হেৰি কৰিছিলো আৰু
অ
অ তাৰপিছত দিনটো কিক অ দিনটো কি কৰি থকা পিছে মোবাইল মোবাইলত-
দিনটো মানে তোমাৰ ক্লাছ বা খিনি অলপ মবাইলত চাওঁ আৰু- তাৰপিছতে এই আমাৰ ঘৰত পোৱালিটো আছে যে পোৱালিটোৱে সনেকৈ টাইমটো যায়গৈ আৰু-
অ অ অ অ অ হয় দেই সঁচাকে- অ তাক পিছে এ বি চি দি শিকাইছানে?
এতিয়ালৈকে শিকোৱা নাই।
শিকাব হৈছেগে আৰু এতিয়া কালি পৰহি। অংগনবাদী প্লে হাউচত দিব হ'ব এতিয়া।
অ দিব আৰু তাক লাহেকে এতিয়া।
অঁ আৰু পিছে কি বুলি কয় মোবাইলত কি কি চোৱা ৰিলচ নে। আৰু কিবা বেলেগ।
ৰিলচবোৰে চাওঁ। আৰু
অ ইউটিউব নোচোৱা নি-
ইউটিউব ইমান চোৱা নহয় আগতে চাইছিলোঁ এতিয়া ইমান চোৱা নহয়।
অ অ তাকেই মই- যোনকেইটা চেনেল আগৰ পৰাই চাই আহিছো সেইকেইটাকে চাই চাই। কেতিয়াবা টাইম পাছ কৰা হয় আৰু-
উম কি কি চোৱা তুমি এনেই-
মই এইবিলাক তোমাৰ কাহিনী বিলাক যে কৈ থাকে যে ষ্টৰি টাইম বুলি ভিডিঅ' বুলি কয় যে
আহঁ-
অ মানে কি বুলি কয় তোমাৰ ল'ৰাদাই বা ছোৱালী এজনীয়ে মানে তেহত তেহঁততি চেনেল- তেহঁতৰ হয় কেতিয়াবা কেতিয়াবা তেহঁতৰ নিৰ লাইফৰ কাহিনী কয় কেতিয়াবা কেতিয়াবা এইবোৰ এৰেণ্ডম কাহিনী আৰু অ কেতিয়াবা কেতিয়াবা মানে তেহঁতৰ ছাবস্ক্ৰাইবাৰ বিলাকে তেহঁতক কাহিনী কোৱা বিলাকো- কৈ থাকে যে বা কেতিয়া বা ভো- মানে কিছুমানে মই ভূতক মই ভূতক বিশ্বাস নকৰোঁ বাৰু কিন্তু এইবোৰ এনেই কিন্তু কাহিনীবিলাক- শুনি ভাল লাগে আৰু কিছুমানে কিছুমানে যদি পাইছে বুলি- কয় যে তে মানে মই যিহেতু দেখ মই বিশ্বাস কৰো মানে মই দেখা নাই আজিলৈকে- অ সেইটো কাৰণে আৰু মানে অ আহ- দে সেইটো কাৰণে তেনেকৈ সেই কাহিনীবিলাক কৰেয় চেনেলবিলাকক দে সেইবিলাকেই শুনি থাকোঁ আৰু
অ আগতে মই নকৰিছিলো হা বিশ্বাস নকৰিছিলো ভূতৰ কথা কিন্তু আজিকালি মানে তোমাৰ- কিছুমান কথা শুনি শুনি মোৰ বিশ্বাসতটো হয় যে ভূতো আছে বুলি হি হি-
অ অ অ অ অ অ দিয়া ঠিকে আছে। তাৰপিছত আৰু আহ- তুমি কাহিনী শুনিছাে তেনেহলে-
অ শুনিছো কিছুমান ভয়ো লাগে শুনি কিন্ত দেই- আমাৰ সেই মই য'ত ৰুমত আছিলো যে সেই ৰুমত- ততে মই কিবা কিবি কাহিনী মানে তাতে শুনিছিলো আৰু দেই মোৰ লগৰজন লগত হৈছিলে কাহিনী
অ চাবুৱাত
অঁ
অ সেইটো মানে তোমালোকৰ গোটেইখিনি ছোৱালীয়ে থাকিছিলা নেকি ৰুমৰ।
অ ছোৱালী উম উম ছোৱালী বে মানে বেলেগ বেলেগ ৰুমৰ আৰু আ এতিয়া আমাৰ ৰুমটো অকল তাইৰো মাই আছিল আৰু লাইন কে আছে ন বাকী ৰুমতো সেই দুজনীজনীকে থাকে
অ অ মানে বেলেগ মানে ভাড়া দিয়া নিদিয়ে আৰু ছোৱালী খিনিকে দিয়ে অকল অ অ তেনেহলে ভাল আৰু হেৰি কৰিবলৈ কথা চথা আড্ডা মাৰিবলে
উম সেনেকে আদ্ডাতটো মাৰিছিলো আৰু
বাৰু মই বেলেগ এদিনা কাহিনী কেইটা শুনিম বাৰু দিয়া
অ শুনিবা কম বাৰু এদিনকে
অ অ ঠিক আছে বাৰু অ।